নমস্কাৰ, নমস্কাৰ।
অঁ' কওক?
কি কৰি আছে?
এই আছোঁ এনেই ঘৰতে আছোঁ।
অঁ' ভাত খালেনে নাই?
খালোঁ খালোঁ, তুমি?
অঁ' নাই এতিয়া ৰাতি ক'ত ভাত খাবা।
অঁ।
তুমি কি দিনত ভাত কিহৰে খালা আজি?
আজি মাংস মাছ দিয়া আছিলে মানে আমাৰ ঘৰত হেৰি আহিছিল যে এই মানে এই ভোজ এটা পাতিছিলে আমাৰ।
অঁ' অঁ' পিছে তোমাৰ দিনকাল কেনেকুৱা চলি আছে?
এ দিন কাল চলি আছে আৰু এনেকাই।
হেল্ল'। মোৰ ঠিকেই আছে। দেউতা, মাহঁতৰ খবৰ ভাল?
ভাল ভাল, তোমালোকৰ?
ভালে। ভাইটি কোন ক্লাছত এবাৰ?
এয়া ভাইটি ছিক্সত।
অঁ' ভাইটি ক'ত লৈছে এডমিশন।
এই আমাৰ এইফালে স্কুলতে গাঁৱৰ, উমঁ' উমঁ।
এতিয়া তুমি কিবা এ ইণ্টাৰভিউ চিটাৰভিউ দি আছা নে?
অঁ' ইণ্টাৰভিউ দিছোঁ এবাৰ আৰ্মিত দিছোঁ এইবাৰ বোলো।
অঁ' তাকে, কি কি কৰিব লাগে এনে গম পোৱা নেকি বাৰু?
এই প্ৰথমতে ৰিটাৰ্ণটো হ'ব তাৰপিছতে
তাৰপিছত ফিজিকেলটো হ'ব।
উমঁ'।
অঁ'।
আৰু হেৰি কি বুলি, তুমি এতিয়া কিবা কৰি আছা নেকি কাম?
কাম এতিয়া সেনেকৈ কৰি থোৱা নাই বাৰু ঘৰতে আছোঁ সেনেকৈ।
অঁ' মই কাম এটা কৰিম বুলি ভাৱিছিলো। তুমি কৰিবা নেকি?
কি কাম?
এই ব্যৱসায় এটা কৰিম বুলি ভাবিছিলোঁ।
অঁ।
তুমি তুমি কি বুলি কয় এ হেৰি জাৰ্চি গৰু এনেই জানাইতো বাৰু জাৰ্চি গৰু মই
অ' আমাৰ অ' আমাৰ এই দেউতাহঁৰ লগত কথা পাতিব পাৰিবা বাৰু ঘৰতে মই ঘৰত আছেই গাখীৰ চাখি দিওঁয়ে সেনেকৈ।
দেউতাহঁতৰ সেইটো নিজৰ ন সেইটো আমাৰ দুটাৰতো কথা কৈছো। আমি তোমাৰ অ' চাৰিজনী মান আনি পেলাই এজনীৰ পৰা পৰা যদি দহ লিটাৰাকে ওলায় তেতিয়াহ'লে তুমি যদি চাৰি চাৰিটাত চল্লিছ লিটাৰ ওলাইে আছে।
অ' অ'।
তাৰপিছত তুমি যদি তেনেকে হোটেল এখনতো দহ লিটাৰকেটো লাগেই গাখীৰ যদি চাৰিখনত যদি আমি অ' আমি যদি চাৰিটা যদি এনেকে হোটেলত উলিয়াব পাওঁ তেতিয়া আমাৰ সেইটোও ভাল হব ব্যৱসায়। বা এনেকে মুৰ্গী চৰ্গী ফাৰ্ম পুহিম বুলি কলে, তোমালোকৰ ফালে জেগা আছে পিছফালে?
আমাৰটো আছে আমাৰ সেই গৰু গোহালিটো ওচৰতে আৰু এটা বনাব পাৰি বাৰু গৰু গোহালি।
অ' সুবিধাটো হব ন কৰিবলে?
সুবিধা হব হৈ যাব হৈ যাব এইবিলাক চিন্তাই কৰিব নালাগে। তুমি মাত্ৰ ষ্টাৰ্ট কৰিব আৰু কেতিয়া ষ্টাৰ্ট কৰিবা কবা মোক।
অ' দুটাই মিলি পেলাই কৰিম আৰু ন?
অ' অ' কৰিব লাগিব। নে কি গৰুটো ক'ৰ গৰুখিনি ক'ৰ পৰা আনিম বুলি ভাবিছা?
এতিয়া তুমি জানা নেকি বাৰু এনে যে সস্তাত ক'ত পাম বাৰু?
এই সস্তাত আমাৰ এইফালে পাই যাবা, এইফালে পাই যাবা মানুহৰ ঘৰৰ পৰা আনিব পাৰিম। দি থাকে যে মানে সেই আমাৰ তোমাৰ সেয়া এজনী গ এজনী গৰু তোমাৰ এক লাখমানানকৈ লয় চাৰিজনীতে চাৰি লাখকৈ ল'ব।
অ পিছে তুমি এতিয়া পঢ়ি আছা নে কি?
মই এতিয়া তোমাৰ অ'পেনৰ পৰা কৈ আছো, বি এ কৰি আছো।
অ ক্লাছ গলা নে নাই?
কি কৈছা?
ক্লাছ গৈছা নে নাই?
ক্লাছ গৈ আছো বাৰু এতিয়া এই
এইটো মানে তুমি কিহত লৈছা বুলি কলা? অ কিহত লৈছা বুলি কলা?
মই অ'পেনৰ পৰা কৰি আছো অ'পেন।
মানে তাত কি ৰেগুলাৰ যাব লাগে নেকি ক্লাছত?
ৰেগুলাৰ নালাগে বাৰু এনেকা সেই দেওবাৰে দেওবাৰে গলেই হ'ল।
অ, অ পিছে তুমি চাবজেক্ট কি কি লৈছা?
চাবজেক্ট সেয়া আপোনাৰ হিষ্ট্ৰী তাতে বা ছাইন্ঞ্চ এনেকৈ এনেকৈ লৈছো আৰু এইবিলাক চাবজেক্ট আৰু।
উম, কোনটোৰ সহজ পাইছা বাৰু তুমি কৰিবলৈ?
মই এতিয়া এই হিষ্ট্ৰিতে সহজ পাইছো আৰু।
অ মেজ ইয়াত মেজৰ থাকে নে?
অঁ মেজৰ লৈছো তাতে মেজৰ লৈছো।
কিহত লৈছা মেজৰ?
মেজৰ মোৰ সেই হিষ্ট্ৰীিতে লৈছো।
অ অ পিছে হেৰি অহা যোৱা কেনেকে কৰা তুমি?
অহা যোৱা হে স্কুটি ঘৰ স্কুটি এখন আছে তাতে যাওঁ দেওবাৰে দেওবাৰে যাও কেতিয়াবা ক্লাছ কেতিয়াবা কেতিয়াবা নাযাও।
অ অ ঠিকে আছে তেনে ন উম চলি পৰীক্ষা এতিয়ালৈকে কেইটা তোমালোকৰ
পৰীক্ষা আমাৰ এতিয়ালৈকে এতিয়া ফাইনেল হ'ব আৰু আগষ্ট মানত হ'ব ফাইনেল
অ হৈ গ'লনে নাই এতিয়ালৈকে এবাৰ দুবাৰ মান
এবাৰ মান হ'ল
অ অ সহজ নে টান
সহজ নহয় ভালেই আৱ মাজত আৱ
অ পিছে বাৰু তোমাৰ কালি কিবা বিশেষ কাম আছে নেকি বাৰু
বিশেষ কাম সেনেকা নাই বাৰু
তেতিয়া উ মোৰ নাই তেনেক কালি ওলাবা মই তোমাক জনাম গৈ পেলাই আমাৰ তোমাৰ কি বুলি কয় পথাৰ ফালে এপাক ঘূৰি আহিলো গৈ হয় এপাক দুটাই দুয়োটো লগ পোৱাই নাই কিমান দিন হ'ল
অ অ সেইটো হয় বাৰু
পিছে খানা এটা আয়োজন কৰিম বুলি ভাবিছিলো
কি খানা
খানা খানা
অ খানা
উম তোমাক ধৰি সাতটামান অ সাতটামান হৈছে
অ অ
অ অ পিছে তোমাক গ্ৰুপত মই এড কৰি দিব পাৰিম আৰু ন
অ পাৰিবা পাৰিবা এড কৰি দিবা এতিয়া ফাৰ্মটো কেতিয়া খুলিম বুলি ভাবিছা
ফাৰ্মটো ফাৰ্মটোতো খুলিবলে পইচা লাগিব ন পইচাটো অলপ ঘৰৰ পৰা ক'ৰবাৰ পৰা মই এতিয়া নিজেই হাঁহ ফাৰ্মো আছেতো হাঁহ ফাৰ্মত পৰা অলপ কষ্ট কৰি আকৌ তোমাৰ গাখীৰ দিয়াও দিবলৈও যাওঁ মই তাৰ পৰা যিকোনো কিবা এটা ওলাই মেলি কম কমকে জমা কৰিছোঁ আৰু আৰু ঘৰৰ পৰা কিবা এটা লৈ পেলাই সেইটো কৰিব লাগিব আৰু তোমালোকৰ ফালে ব বৰষুণ দি আছে নে
বৰষুণ দিয়ে আছে আজি বতৰটো ইমান ঠিক নহয় ভালেই আজি মানে কিন কিনকৈ দি আছে বৰষুণ বাৰু
অ অ তোমালোকৰ এইফালে কঠীয়া ৰুইছে নে খেতিয়কে
অ আমাৰ ঘৰ আমাৰ নিজৰ আছে ন কঠীয়া মাটি আছে আমাৰ
অ ৰুইছা নে নাই
ৰোৱা হ'ল মাটি হৈ গ'ল ৰোৱা
অ পিছে হেৰি কি কি অ এতিয়া কি কি কৰি আছা
এতিয়া সেয়া আও সেয়া খেতি কৰি আছোঁ দেউতাৰ লগত যাওঁ ৰাতিপুৱা ৰাতিপুৱা তাতে আহোঁ আকৌ আকৌ আহি গাখীৰ দিব যাওঁ আকৌ এইফালে আমাৰ গাঁৰ মাজতে গাওঁ বিলাকতো গাখীৰ দিওঁ
অ ঠিকেই আছে তুমি পাৰিছা নে নাই কৰিব এইবিলাক
পাৰিছোঁ পাৰিছোঁ দাদা
অ তুমি তেনে পিছে মই‌ এদিন সময় উলিয়াই যাম মোকো শিকাই দিবা আৰু কেনেকে কৰে ন
অ অ দিম দিম গাখীৰ খীয়াব জান নাই গৰু গা গৰু গাখীৰ খিৰাব জানা নে নাই
নাই তুমি শিকাই দিলে হ'ল হয়।
অঁ নাই শিকাই দিব পাৰিম বাৰু আকৌ হিকাব।
উম'
আহিবা আমাৰ ঘলে তেতিয়াহ'লে শিকাই দিম।
অঁ যাম যাম, তুমিও আহিবা এদিন ভাত খোৱাকে। মাহঁতকো লৈ উম'। তুমি হেৰি আমাৰ যে, অঁ অঁ' অসমী- য়া যে এইখন ছবিখন চালানে তুমি এই যে বহুত যে তোমাৰ ফেয়া- অঁ' এইখন ধুনীয়া যে হৈছে অ সেইখন চালা?
চালোঁ চালোঁ সেইখন চালোঁ সেইদিনাখন চাইছোঁগৈ আমাৰ সেই গাঁৱতে আছে এইবিলাক- তাৰ মল এটা আছে কি মলৰ ওপৰত চিনেমা হ'ল এটা আছে তাতে চাইছোঁ আও।
অঁ অঁ পিছে হেৰি কি বুলি কয়- এ দিনকাল কেনেকে গৈ আছে? উম' পিছে তুমি কি খাই ভাল পোৱা?
মই এতিয়া তোমাৰ সেনেকে ময় সেনেকে নহ ড্ৰাই ফ্ৰুট চাই ফ্ৰুট খাই ভাল পাওঁ।
অঅ'
নে ভাত চাত? ভাত চাত ভাত চাত খাই সেনেকুৱা মাছ মাংস ইমান ভাল নাপাওঁ ময়, নিৰামিষ-
উম উম' তুমি হেৰি দৌৰিব কেতিয়া কেতিয়া যোৱা?
দৌৰিব ৰাতিপুৱা যাওঁ আবেলি আকৌ তোমাৰ এনেই অলপ প্ৰেক্টিছ কৰোঁগৈ।
উম উম' ৰাতিপুৱা গৈ কেইশ মিটাৰ মান দৌৰা?
ৰাতিপুৱা কেতিয়াবা বয়ত্ৰিশ মাও কেতিয়াবা ষোল্লশ মাৰোঁ আৰ্মীৰ কাৰণে।
অঁ হেৰি পিছেত- তোমাৰ কি বুলি কয় টাইম চাইম মাৰানে এনেই দৰা পাৰ্ক হিচাপে?
এনেই দৌৰো আও সেনেকে আও টাইম চাইম কি আৰু তোমাৰ। এতিয়া মানে তোমাৰ ষ্টাৰ্ট হোৱা নাই যে বস্তুবিলাক। সেনেকেই দৌৰো আও সেনেকেই দৌৰো বোলো। উম' এতিয়া তোমাৰ ঘৰত কি বা হত কোনোবা আছে নে নাই?
মায়ে ঘৰত ভণ্টি আছে ভণ্টিয়ে পঢ়ি আছে।
অঁ কি পঢ়ি আছে ভণ্টিয়ে?
ভণ্টি এবাৰ নাইনত পাইছে।
নাইনত নেকি? অ অ'
তোমালোকৰ ঘৰত কোন কোন আছে?
মোৰ ভাইটি এটা আছে মা দেউতা আইতা এয়াই।
অ' ভাইটি পঢ়ি আছে চাগে ন।
অঁ' ভাইটি এইবাৰ ছিক্স ছিক্সত।
অঁ' ঠিকে আছে তেনে দিয়া হেৰি কি বুলি কয় তুমি- এ তোমালোকৰ এইফালে হেৰি কি বুলি কয় পথাৰত মানিমুনি লাগিছে নেকি গম পোৱা নেকি?
মানিমুনি লগা নাই এনে পালেং চালেং লাগিছে লাগে নেকি তোমাক?
অঁ ক'ত লাগে পিছে গম পোৱা নেকি বাৰু তুমি?
উম' সেই পিছফালে আমাৰ সেইফালে আমাৰ মেৰ আছে যে মেৰতে খেতি কৰিম। খেতি বাতি কৰোঁ আমি। সেনেকেই বজাৰ বজাৰ নিওঁ হাতলৈও নিওঁ কেতিয়াবা।
অঁ' বিক্ৰী কৰা নে হাতত?
বিক্ৰি বিক্ৰি হাতত কৰোঁ হয়।
অঁ লাভ উলায় নে?
লাভটো ওলাই গে আৰু অলপ অলপ ওলাই আৰু লাভটো
অ ঠিকেই আছে তেনে। এই কচু কচু পায় নেকি? তোমালোকৰ সেইফালে।
কচু কচু পাই অ আমাৰ হাততে পায়।
অ অ নহ হাতত হাতত গম পাইছোঁ মানে তোমালোকে এইফালে ঘৰৰ পদূলি এইফালে তিনিআলি তেনেকুৱা পায় নেকি বাৰু। হেল্ল'
পাই
অকন তুমি এইফালে আহিবা নি? তোমাৰ নেটৱৰ্কটো পোৱা নাই। হেল্ল' হেল্ল' হেল্ল' হেল্ল' অকমান ইফালে আহাচোন। হেল্ল'
পাই
হেল্ল। অকণ এইফালে আহা তোমাৰ নেটৱৰ্ক অহা নাই ভালকে
পাই।
হেল্ল' হেল্ল'